অহ কোৱা।
অ', কি কৰি আছা?
এ এনেই আছো ৰ'বা বাহিৰত তুমি কি কৰি আছা?
এ ময়ো তোমাৰ এনেই আছোঁ ৰবা কি কৰিবা আৰু। বাকী পিছে কোৱা খবৰ পাতি কেনেকুৱা?
খবৰ পাতি চলি আছে দিয়া ভালে তোমাৰ কেনেকুৱা চলি আছে পিছে।
অ', এই মোৰো চলি আছে ৰ'বা বাকী পিছে আজি দেন পুৰা একদম কিবা অ', কাম কৰি থকাৰ কিবা এটা ষ্টেটাচ লগাইছিলে দেহোন নে কি ইমান কাম কৰিছিলে আজি দিন টো চোন মানুহো নাই তোমাৰ। পুৰা একদম অফলাইন আছিলা কি ইমান কাম কৰিছিলা কিবা ঘৰৰে কাম কৰিছিল আছিলে নেকি।
এ নহয় অলপমান মানে ঘৰৰে কাম থাকে নহয় আহ মানে কি আমাৰ ৰুম এটা বনাই আছোঁ তো ত তাৰ কাৰণে তোমাৰ দিনতটো ৰাতিপাৰ পৰা কাম চলি আছে আৰু এ মানে যোগালি এই দুদিন ধৰা আছিল বৰষুণৰ কাৰণে তোমাৰ কামবোৰ ইমান লেহেমীয়া গতিত চলি আছে তোমাৰ এ এদিনৰ কাম হব লগগীয়া কাম তোমাৰ তিনিদিন লাগি যায় ত মোৰ সহ্য হোৱা নাই আৰু আজি মই কাৰণে ভাবিলোঁ আহ মানে এ' যি হয় হ'ব মই আজি লাগি দিওঁ আৰু তাৰ পিছত মই সেনেকে ৰাতিপুৱাৰ পৰা লাগি দি আছোঁ। আৰু সেনেকে লাগি, লাগি তোমাৰ হ'লেই দা ভালে খিনি কামেই হ'লে। এতিয়া খালি মানে ফ্ল'ৰ খনৰ কাম আছে বাকী তোমাৰ বাকী চাইদ বোৰ গাঠা হ'ল মানে ই ইটাই দি। অ', গাঁঠি দিলো আৰু বাকী এতিয়া সেইখিনি কাম দুদিন পিছত তেতিয়া এতিয়া ৱাল বোৰ শুকাব তাৰ পিছত লাহে, লাহে কৰিব পৰা যাব আৰু। বাকী তুমি কি কৰিছিলা দিনটো পিছে?
এ মই দিনতটো তোমাৰ আজি অলপ মানে মইও অলপ ব্যস্ত আছিলোঁ মানে মই তেলে অলপ বাহিৰৰ ওলাই গৈছিলোঁ আৰু দুপৰীয়া টাইমত তোমাৰ। অলপমান মানে এনেই আৰু আমাৰ যিটো চাৰিআলি আছে তালৈ গৈছিলোঁ। কিবা এটা আহি কাম আছিল আৰু মানে তোমাৰ ধৰি লোৱা আমাৰ এই যিটো মোৰ আছিল ন মানে যিটো আমাৰ কম্পিউটাৰৰ আছিল কিবা আছিল কৰ্চটো আছিল যে তালৈ কিবা এটাৰ মানে অ' খবৰ মানে ল'বলৈ গৈছিলোঁ অলপ কিবা কি এনেকুৱা এটা প্ৰজেক্ট কৰিব দিছে তাকে অলপ লৈ আহিলো। বাকী তোমাৰ তাতে আৰু সেনেকে অলপ টাইমতো তাতে গ'ল আৰু বাহিৰ ওলাই গ'লেওে অলপ ঘূৰি অলপ চাৰিআলিৰ পৰা অলপ ঘূৰিলো, তাতে কিবা এটা খালো, খাই লৈ আহিলোঁ। আহি কিনে তোমাৰ ঘৰত হে আছে । মানে আজি কোনো নাই আৰু দেউতাও নাই মাও নাই। গাঁৱত গৈ আহি কিনে হঠাত বনালো ভাত আহ বনাই কিনে খালোঁ। তাৰপিছত সেনেকে আৰু শুই দিলোঁ আৰু তাৰপিছত দুপৰীয়াৰ পৰা চালোঁ। এনেকে এতিয়া বন উলাইছো তুমি কিবা বাকি তোমাৰ দেখিলোঁ। সুধিলো যে কাম চাম কৰি ঘৰত
অ', তাকেই।
কাম চাম কৰি আছিল একদম ।
তাকে ৰবা তাকে কি কৰিবা আৰু মানে উপায় নাই মানে নকৰিলেও নহয় ন। সেইকাৰণে কৰি আছিলোঁ এতিয়া, উপায়তো নাই আৰু কৰি থাকিব লাগিব, কাম বোৰ কৰি থাকিলে এতিয়া চলি থাকিব পাৰি ন। সকলো কামতেই এতিয়া, তোমাৰ জানাই আজিকালি কিমান, কিমান পইচা লয়। দিনত কাম নহলেও, তাতকে ভাল নিজে কৰি দিয়া ভাল। এ পিছে মই এটা কথা ভাবি আছিলোঁ হে, তুমি সেই বিষয়ে কি বা ভাবা।
কি কথা? কোৱাচোন মই যি ভাবোঁ আৰু কৈ দিম দিয়া তোমাক, মতামতটো দি দিম মই।
এই তুমি মানে আমাৰ যিটো ধৰা আমাৰ যে আ ধৰা দুইহেজাৰ ঊনৈশ বিশ চনত বা লকডাউন যে হৈছিল, কভিড নাইনটিন যে হৈছিল, ত' তাৰপিছত আমাৰ ধৰা জীৱনটো কেনেকুৱা সলনি হৈছে, সেইটো কেতিয়াবা চিন্তা কৰানে? মানে মনলৈ আহে নে ধৰা। আমাৰ আ, যিবিলাক আমাৰ দৈনন্দিন জীৱন, সেইটোৱেই হওক বা যিবিলাক মোবাইল ফোনৰ ব্যৱহাৰ এতিয়া বাঢ়িছে কভিড নাইনটিনৰ পিছত বা তোমাৰ মানুহৰ যিটো স্বাস্থ্য, স্বাস্থ্যটো তোমাৰ বেছি মানে অসুস্থ হৈ থাকে, সেইটোতো জানাই? মানে মানুহৰ বেমাৰ সঘনাই হ'ব ধৰিছে। ক'ভিড নাইণ্টিনৰ ভেকচিন লোৱাৰ পিছত। এই বিভিন্ন ধৰণৰ সমস্যা চলি আছে ন' কভিড নাইণ্টিনৰ পিছত, ত' সেইবোৰ তুমি কেতিয়াবা মনত মানে মনলৈ আহেনে তোমাৰ?
কিয় নাহিব এ, সেইবিলাকতো মানে একদম মানে সচৰাচৰ মানে ঘটি থকা এতিয়া ঘটনাই আৰু কবলৈ গ'লে। মানে ধৰি লোৱা, যিটো তোমাৰ দুহেজাৰ ঊনৈশ বৰ্ষ আছিলে, সেই ঊনৈশ বৰ্ষ কৰ পিছৰপৰা আৰু বা দুহেজাৰ যেতিয়া আৰু তোমাৰ কৰোণা ভাইৰাছ আৰু আহিছিল আৰু। কৰোণা যিটো তোমাৰ হাৰত মানে টাইমবিলাক গুচি গৈছে বা সময়বিলাক যেনেকে তোমাৰ পাৰ হৈ গৈছে এই মানে কি হৈছে এতিয়া তোমাৰ, এই আমাৰ ধৰি লোৱা দুইহেজাৰ সেই বিশ বৰ্ষৰপৰাই তোমাৰ আমি জানাই তোমাৰ আমাৰ অ' লকডাউন হৈছে, লকডাউনৰ ফলত আমাৰ কি ছিল ক স্কুলবিলাক বন্ধ আছিল ন'। ত' স্কুলবিলাক বন্ধ থকাৰ ফলত বা তোমাৰ আমাৰ যিকোনো অফিচৰ কাম হওক বা যিকোনো ধৰণৰ চব সকলোবোৰ বন্ধ আছিল ন'? ত' তাৰ কাৰণে কি হ'ল, আমাক দিলে মোবাইল ফোনৰ যিটো ব্যৱহাৰ, মোবাইল ফোনৰ যিটো উপ মানে কেনেকে ব্যৱহাৰ কৰে, সেইটো আমি জানিব ধৰিলো যেতিয়াৰপৰা। ধৰি লোৱা, মোবাইল বা বা বা তুমি ধৰি লোৱা মোবাইল ফোনটো আমি কেনেকে চলাব লাগে, মোবাইল ফোনত কি যিকোনো ধৰণৰ অনলাইন ক্লাছ কেনেকা কৰে, সেইবিলাকো তোমাৰ আমি শিকিলো, ত' সেনেকে আমাৰ প্ৰথম বছৰটো ভালেই গ'ল, প্ৰথম বছৰটো পুৰা ক্লাছ কৰিলোঁ আৰু অনলাইনে ক্লাছ কৰিলোঁ। মানে যেতিয়াৰপৰা আৰু সময় পাৰ হৈ থাকিল, আমি যেতিয়া আৰু মোবাইলটোৰ কথা আৰু জানি থাকিলো। কাৰণ চোৱা, আমি অকল অন-অ-অ-অনলাইন অ' যিবিলাক অনলাইন ক্লাছ আছিলে, সেই অনলাইন ক্লাছ কৰা নাছিলো ন'? আৰু ইউটিউব চাইছিলোঁ বা কিবা চাইছিলোঁ, মানে যেতিয়াৰপৰা সেইবিলাক চোৱা ৰিলো কৰিলোঁ আৰু তেতিয়াৰ মানে কি হ'ল, মানে আমাৰ যিটো ক থাকে ন' আৰু মানে মানুহৰ যিটো
আগবাঢ়ি যোৱাৰ যিটো বাট, তোমাৰ এটা নতুনঅ অ আগবাঢ়ি যোৱাৰ যিটো বা তোমাৰতো নতুন বস্তু জনাৰ যিটো আগ্ৰহ, সেই আগ্ৰহটো বাঢ়ি যায় থাকে, সেনেকে আমিও তোমাৰ মোবাইল ফোনটো চলাই থাক কলোঁ সেনেকে। এনেকে তাৰপিছত কি হ'ল, আমাৰ যিটো মোবাইল ফোন আৰু সেই মোবাইল ফোনটো আমাৰ এটা দৈনন্দিন জীৱনৰ যিটো একদম মানে এটা আমাৰ বিভিন্ন যিবিলাক অংগ আছে শৰীৰৰ, সেই সেনেকুৱা ধৰণৰ এটা অংশ হৈ পৰিল আৰু। মানে তেতিয়াৰপৰা আমাৰ যিটো জীৱন সেই জীৱনটো চাগে অলপ সলনি হৈ গ'ল। এ, তেতিয়াৰপৰা আমাৰ যিটো সময় সেই সময়টো চাগে গতিশী হৈ গ'ল, বহুত গতিশীল হৈ গ'ল মানে। সময়তো এনেও গতিশীল কিন্তু এই দুহেজাৰ বি-বিছৰপৰা আৰু সেই সময় যিটো আছে সেই সময়টো একদম কইন একদম এ, দুগুণ যিটো স্পীড আছে, দুগুণ মানে গতিত আৰু সেই মানে একদম দ্ৰুতগতিত আগবাঢ়ি গ'ল আৰু তেতিয়াৰপৰা সেনেকে এতিয়া মানে ধৰি লোৱা সাতাইচে হ'ব লাহেকে, আজি তোমাৰ আ ছাব্বিছৰ তোমাৰ অ' জুলাই মাহ শেষে মাজত আছে আৰু শেষে হ'ব জুলাইৰ মাহ তোমাৰ। ত' কেনেকুৱা ধৰণৰ সময়বিলাক পাৰ হৈছে, সিদিনা আমি তোমাৰ ক্লাছ মানে টেনত আছিলোঁ আৰু আজি তোমাৰ আমি আ, তোমাৰ ডিগ্ৰীৰ আমি থাৰ্ড চেম ফৰ্থ চেম পাই যাম আৰু সেনেুৱা হৈ গৈছে আৰু মানে সময় যিটো নহয় সময়টো বহুত গতিশীল হৈ গৈছে মোৰ মতে কাৰণ আৰু মই ভাবোঁ যে এই সময় গতিশীল হোৱা কাৰণ আৰু এই যিটো আমাৰ ব্যস্ততা আৰু দৈনন্দিন জীৱনত সেই কামকলৈ নহয়, এই যিটো ধৰি লও আমাৰ ৰিল অ' চৰ্চছবিলাক বা আমাৰ সামাজিক মাধ্যমত যিটো আমাৰ ব্যস্থতা সেই তাৰফলত চাগে সময়তো মানে আমি কেতিয়া যায়, কেতিয়া নাযায় গ'মেই নাপাওঁ। এতিয়া মোৰ কথা কৈছো, তোমাৰ এই মই ধৰি লোৱা, আমাৰ যিটো খোৱাৰ যিটো অভ্যাস সেই খোৱাৰ অভ্যাস কাৰণেও চাগে, এতিয়া সময়টো সোনকালে যোৱা নালাগে। কাৰণ চোৱা, আমি তোমাৰ আমাৰ যিটো যুগ আছে, সেই যুগটোৰ মানে বহুত সংখ্যক ল'ৰা ছোৱালীয়ে মানে কি কৰে ৰাতি ধৰি লোৱা বাৰটা, এটা বা বহুতেটো পাঁচটা, চাৰি, পাঁচটা চাৰি, চাৰিটালৈ থাকে আৰু। ত', তাৰ ফলত কি হয়, তোমাৰ ৰাতি, ৰাতিপুৱা কি দেৰিকে উঠা যায়, দহটা বাৰটা মানত উঠা যায়। ত', সেই তাৰ কাৰণে কি হয় দিনটো আধৰুৱা হৈ যায় ন', মানে দিনটো আমাৰ কাৰণে বাৰ ঘন্টা কমি যায় বা মানুহে পাঁচটা বজাত উঠে, তেতিয়াহ'লে বাৰটা বজালৈ তোমাৰ কিমান ঘণ্টা, আৰু বা ধৰি লোৱা অ', সাত ঘণ্টা ইমান মান, আৰু সাত ঘণ্টা কমি যায় আৰু আমাৰ কাৰণে। ত' সেইকাৰণে চাগে মানুহৰ যিটো সময়, সময়টো চাগে কমি গৈছে, আৰু লগতে তুমি যে ক'লা এই টো ভেকচিন বা, তোমাৰ এই যিটো বানৰ বেমাৰ, সেইটো বেমাৰ কিয় হৈছে মোৰ মতে ভাবো আৰু। আমাৰ যিবিলাক খাদ্যৰ যিটো প্ৰণালী, সেই খাদ্যৰ প্ৰণালীটো বহুত সলনি হৈ গৈছে। দুহেজাৰ বিশৰ পিছতো জানাই, তোমাৰ খাদ্যৰ মানে যটো, মানে যিটো সাৰ সেইটো বহুত কমি গৈছে, আৰু খাদ্যৰ মানে শাক পাচলিৰ যিটো তোমাৰ কি বুলি কয়, বৃদ্ধি বা শাক পাচলি যিটো ঔষধ মাৰা আহ, কাম সেইটোটো বহুত বাঢ়ি গৈছে। ত', সেনেকুৱা ধৰণৰ কথা, লগতে ভেকচিনৰ কথাটো নকবা, তুমি সেইটো লোৱাৰ পিছত জানাই তোমাৰ কি অৱস্থা হৈ গৈছে মানুহৰ, সেয়ে আৰু দিয়া, বাকী কি ক'বা আৰু তুমি।
হয় দিয়া, মানে মোবাইল ফোনৰ ব্যৱহাৰটো বাঢ়িছে দিয়াচোন, বহুত বেছি বাঢ়িছে। আৰু মোৰ মতে দেই, মানে অলপমান কিন্তু জীৱন ধাৰণ কিয় সলনি হৈছে মানে, কিটো ক্ষেত্ৰত সলনি হৈছে আমাৰ মানুহৰ যিটো স্বাস্থ্য আগতে চাবাচোন, মানুহে নিজৰ স্বাস্থ্যৰ ওপৰত গুৰুত্বই দিয়া নাছিল, আজিকালি মানুহে মানে কিবা এটা সৰু বেমাৰ হ, লেও মানুহে বহুত চিন্তা কৰে, যে মোৰ কি হ'ব কি নহ'ব। মানে স্বাস্থ্যৰ প্ৰতি, বহুত বেছি গুৰুত্ব দিয়ে আৰু আজিকালি। বা ধৰা, বহু এতিয়াতো মানুহবিলাক দেখিবা, আগতে ধৰা মানুহে ইমান পৰিষ্কাৰ, পৰিচ্ছন্নতাকো গুৰুত্ব দিয়া নাছিল। কিন্তু আজিকালি মানুহে চাফা হৈ থাকিব বিচাৰে, বা ভাল ভাল খাদ্য অ', খাব বিচাৰে। বা তুমি ধৰা, এ বহুত আৰু নিয়মিত যিবিলাক ব্যায়াম ন', তাৰ ওপৰতো গুৰুত্ব দিব ধৰিছে আৰু ক'বলৈ গ'লে। এতিয়া ধৰা, মানুহে কেতিয়াবা ভাত খোৱাৰ আগত, বা কিবা আহাৰ গ্ৰহণ কৰাৰ আগত কিছুমানে হাত ধোৱে, কিছুমানে নোধোৱে কিন্তু, আজিকালি দেখিবা মানুহে হাত ধোৱা যিটো উম, এটা অভ্যাস সেইটো গঢ়ই তুলিছে, বা অসুস্থ হ'লে যিটো সাৱধান হব লাগে ধৰা বেলেগ মানুহৰ পৰা দূৰত থাকিব লাগে, সেইটোও জানে। ত' সেইবিলাক অভ্যাসৰো অলপমান পৰিৱৰ্তন হৈছে, বাকী তুমি শিক্ষা ব্যৱস্থাৰ কথাটো ক'লাই যিটো আমাৰ অনলাইন শিক্ষাত, মোবাইল ফোনৰ ব্যৱহাৰ সেইটোতো জানোৱেই আৰু তোমাৰ এ, যিবিলাক আমাৰ কৰ্মক্ষেত্ৰ, চাকৰিৰ ক্ষেত্ৰতে হ'ওঁক, তাতে মানে বহুত ডাঙৰ পৰিৱৰ্তন আহিছে দিয়া, এতিয়া মানে কি হৈছে, আহ আজিকালি বেছিভাগ কাম তোমাৰ ৱৰ্ক ফ্ৰম হোমৰ দৰে হৈছে, কিবা যদি সমস্যা হয় ধৰা বানপানীৰ সমস্যা হৈছে, ত' তোমাৰ এটা আহ নতুন ব্যৱস্থা আহি পৰিছে, যে তুমি অফিচত নগৈ, তুমি ঘৰৰ পৰাও কামবোৰ কৰিব পৰা, বা ঘৰৰ পৰা কামবোৰ চাব পৰা ত', সেইটো মানুহৰ বাবে সুবিধাজনক, এতিয়া ধৰা মানুহৰ যদি বেমাৰ হয়, বা মানুহৰ কিবা অসুবিধা হয়, তেনেহ'লে তুমি ঘৰত থাকি বা ঘৰৰ পৰাই তুমি ধৰা সেই সমস্যাবোৰ সমাধান কৰিব পৰা এতিয়া ধৰা, তুমি নিজে কোনোবা এটা অফিচত কাম কৰা, ত' তুমি, তুমিয়ে মানে এ, এটা প্ৰজেক্টৰ মেইন মানুহ, আৰু যদি তুমি নোযোৱা প্ৰজেক্টটো নচলে, ত' তেতিয়া, তেনেক্ষ্ষেত্ৰত যদি তোমাৰ গা-চা বেয়া থাকে, তেনেহ'লে তুমি, আহ মানে ধৰা কি কৰিব পাৰা যে, তুমি ঘৰৰ পৰাই কাৰোবাক নিৰ্দেশনা দিব পাৰা যে, এনেকে, এনেকে কাম বোৰ কৰিব লাগে। বা এনে, এনেকে, এনেকে কৰিলে হৈ যাব, ত' সেইটো সেই টো মানে ধৰা অলপমান ভাল হৈছে বাৰু। বাকী তোমাৰ কভিড নাইণ্টিনে মোৰ হিচাপত মোক মই এটা কথা বুজি পাইছো ধৰা প্ৰত্যেকজন মানে পৰিয়ালত এতিয়া মানে আমি আৰু পৰিয়ালক মূল্যতো বেছিকে দিয়া হৈছো, এতিয়া বৰ্তমান সময়ত এতিয়া ধৰা কঠিন সময়ত আমি যেতিয়া কঠিন সময়ত আছিলো আৰু তেতিয়া যেতিয়া পাৰ কৰিব লগা হৈছিল সেইখিনি সময়ত আমি তেতিয়াতো মা দেউতাৰ লগতে আছিলো বা ঘৰত যিবিলাক দাদা বাইদেউ থাকে বা ভণ্টি থাকে সিহঁতৰ লগতে সময় কটাইছিলো। ত' সেই কঠিন পৰিস্থিতিত মানে পৰিয়ালৰ বাহিৰতটো তোমাৰ ওচৰত কোনো নাছিল। ত' সেইটোৱে আমাক সেইটো কথাও বুজাইছে যে ধৰা পৰিয়ালৰ বাহিৰে বেলেগ কোনো মানে ধৰা জীৱনত আহ কঠিন সময়ত নাথাকে ত' সেনেকুৱা ধৰণৰ কথাবোৰো গম পোৱা গৈছে। ত' সেয়ে আৰু অক মানে ভালো হৈছে বেয়াও হৈছে সেনেকুৱা ধৰণৰ কথা। বাকী হ'ব দে নহলে ৰাখিছো আজি পিছত কথা পাতিম বিষয়।
অ', তাকেই হা মানে আমাৰ যিটো সময় সময়তটো বহুতে পৰিৱৰ্তন হৈ গৈছে আৰু। বাকী হ'ব দিয়া এতিয়া আজিলৈ থৈছো আৰু।